হেল্ল'।
অ হেল্ল' কোৱা?
কি কৰিছ?
আছো এনে। তুমি কি কৰিছা?
মই এনেই ওলাই আহিছো।
অ।
উম চাহ তাহ খালা।
উম খালো। তুমি?
ময়ো খাই আহিলো।
অ।
উ খবৰ ভাল।
অ ভালে তোমাৰ।
মোৰো অলপ অলপ ভাল।
অলপ অলপ ভাল।
হা।
অলপ অলপ ভাল নেকি বুলি কৈছো?
উম।
বাকী গৰম কেনেকুৱা আজি?
আজি বহুত গৰমছে টিকা ফাতা ৰদ।
ক'তো যোৱা নাই ঘূৰিবলৈ? উম যাব লাগে এইফালে।
হুম হু।
গাছা ধুই পেলাই।
এলে কামিনবাৰী আছে নহয়। কামিনবাৰী যাব লাগে। কালি যাম বুলি ভাবিছো আৰু।
উম।
উম। ছে গৰম বন্ধত ক'ত যাব।
গৰম বন্ধত এতিয়াও প্লেনিং কৰা নাই। কোনোবা লগ পালে মানে যোৱা। বা তেতিয়া যাম আৰু।
অ' আচ্ছা মই যাম বুলি ভাবিছো ভৈৰৱ কুণ্ডত।
অহ।
মই এটা ঘটনা হ'ল নহয় তাতে মানুহ মৰিছে।
অ' অ' কিবা হ'ল চাগৈ? এক্সিডেণ্ট হ'ল নেকি না পানীত কিবা হৈছে।
পানীত পৰিতে মানে ফটোটোতে।
অ' এ সেইফালে অলপ ভালকে চাই চিতিয়ে যাব লাগে মানে। জেগা অ কি হয় ন জে। কন
ইমান
কৰবাত গ'লে নিজে সাৱধান হৈ থাকিব লাগে। ঘৰৰ পৰা ওলাই যাওঁতে।
ফটো তুলিব গৈ যদি তেনেকে পৰে
উম
আৰু
হেল্ল'
অ' হেল্ল' শুনি আছো।
বাকী খব মোৰ ভাল নে চবৰে?
উম ভালে তোমালোকৰ?
উম আহালো আৰু পালি
এনেই পঢ়ি আছা?
উম
ইমান ক্লাছত
মই টুৱেলভ
অ' অ'
উ তুমি
নাই মই এৰিলো মোৰ এৰা আজি দুই তিনি বছৰ মানেই হ'ল। এতিয়া মোৰ চিলাই মেচিন আছে চিলাই কৰো আৰু আছো আৰু এনেই ঘৰতে। চিলাই কৰি মেলি
অ' বিজনেচ কৰিম বুলি ভাবা নাই নেকি?
বিজনেছ মানে ভাবিছো। এতিয়া ভাবিলেও আৰু পইচাও নাই এতিয়া হাতত। তেনেকে
অ'
এতিয়া দোকান এখন খোলো বুলি ভাবিলেইতো নহ'ব ন পইচাটো মেইন আজিকালি ৰুম লৈ আকৌ বস্তু বাহানি কিনোতে কৰোতে কিমান পইচা লাগিব।
উম
সেইকাৰণে মানে ইমান ভাবি থও থকা নাই আৰু যেতিয়া পাৰিম তেতিয়া কৰিম আৰু এতিয়া নাই যে
আজিকালি বস্তু বাহানিবোৰৰ ইমান দাম সতকৈ ক'ব নোৱাৰো যে মই এইটোৱে কৰিম বুলি।
উম
আৰু তুমি?
ব্ৰইলাৰ ফাৰ্ম খুলিম বুলি ভাবিছো আৰু
অহ, ভালে বাৰু।
উম- উম -উম এতিয়া বেছি নানো এতিয়া গৰম দিছে যে এতিয়া মানে মৰিব হৈছে
উম, অকলে কৰিবা নে পাৰ্টনাৰশ্বিপ কৰিবা?
পাৰ্টনাৰশ্বিপ পোৱাই নাই মই তুমি আছা নেকি?
অহ, পাৰিলো হয় বাৰু।
উম, হ'ব তেনে
অ', ক'বা কেনেকে যেনেকে মই পাৰো আৰু তোমাক অলপ সহায় কৰিবলৈ
উম- উম
কেতিয়াকে কৰা আৰু ষ্টাৰ্ট?
হ'ব আজি কেই তাৰিখ, আজি চাৰি তাৰিখ ন'?
অ',
উম, দছ তাৰিখ মানে হৈ যাব চাগে। এতিয়া বনাই থৈছো মানে ঘৰখন উম।
হ'ব বাৰু কৰিম বাৰু।
উম- উম পিছে, সেইফেলে তুমি খাই কি বেছি ভাল পোৱা?
মই কি খাই ভাল পাওঁ, মই ফাষ্ট ফুড মম, চাওমিন, ৰোল
উম
সেইবোৰে আৰু
অহ ময়ো আৰু ম'মটো অলপ বেছি ভাল পাওঁ।
উম, সেইটো আৰু ন'বেছ চাওমিন, মম এইটো আৰু মানুহৰ ফেভৰেটেই আৰু চবেই ভাল পায়। যোনটো মানে সহজতে ল'ব পাৰি খাবলৈ পাৰি ন' বাকীবোৰ ইমান দাম আমাৰ অকাদৰ বাহিৰতে আৰু
হম
ভাবিবই নোৱাৰো।
দোকান আছে নে এইফেলে কিবা চাওমিন তাওমিন?
অ', আছে বাৰু এখ কেইখনমান আছে কিন্তু আমাৰ ওচৰত থকা জিকিখন বহুত দাম লয়। বেলেগত যদি অহ যদি তি বেলেগত লয় ত্ৰিছ টকা আমাৰ ইয়াত লয় পঞ্চাছ টকা। আৰু চিকেনৰ যদি কৰ'বাত লয় ষাঠি, সত্তৰ টকা আমাৰ ইয়াত লয় এশ টকা, দেৰশ অহ, সেনেকে লয় আৰু বস্তু হব বহুত দাম তেনেকে দোকান নাই যে।
দোকান নোহোৱা ফাইদা উঠাই আছে আৰু যিকেইখন দোকান আছে দোকানী কেইটা।
উম।
যিকেইটা যায় সেইকেইটাৰ পৰাই ইহঁতৰ ওলাই যায় আৰু দিনটোৰ হাজিৰাটো।
উম।
এবাৰ এবাৰ ভাবো ফাষ্ট ফুডৰ দোকান এখনেই দিওঁ নেকি! হ'ব তাতো বহুত খৰছা আছে নহয়।
নিলে ভাল আছিলে আৰু।
উম, আমাৰ এইখিনি দোকান নাই যে তেনেকে। ভালে হ'ব বাৰু। ফাচ ফুড হয়এতিয়া গৰম দিন ফুচকা আৰু এই পকৰি ঘূগুণী এইবোৰ।
উম। তোমালোকৰ ফালে বিহু-চিহু পাতে নাই বিহু?
অ, বিহু পাতে।
অ, তোমাক কি বিহু ভাল লাগে?
হেল্ল'।
হেল্ল'।
অ, তোমাৰালোকৰ ফালে পাতে নে নাপাতে?
আমাৰ ইয়াত নাপাতে। আমাৰ ইয়াত পাহাৰ জেগাত
অ, অ আমাৰ ফালে পাতে বাৰু। আহিবা, অ বিহু হলে আহিবা চাবলে। বিহু ফাংচন বিহু খাবলে।
উম।
আৰু ঘৰে ঘৰে হুঁচৰি গাই, হুঁচৰি গাবলৈ পাৰিবা।
এটা মাঘৰ বিহু শুনিছিলোঁ, মাঘৰ বিহু।
মাঘৰ বিহু অ উম। মাঘৰ বিহু হ'ব, জানুৱাৰীত আহিবা।
এনে মাঘৰ বিহুত কি কি হয়?
মাঘৰ বিহুত কি হয় আৰু ভেলাঘৰ সাজে,
চুৰ কৰে। সেয়াই আৰু চবেই গাঁৱৰ মানুহ একলগ হৈ গোট খাই
মানে মই এটা লগৰ ঘৰত গৈছিলো মানে সেই আছামিছে হয় আৰু।
উম।
তাত গ'লো আৰু এ কেনেকে নিয়ম বিলাক হয় চাই আহিছো।
অ।
উম উম।
সেইয়াই আৰু কোন কোন আছে ঘৰত?
এয়া ভনি এজনী আছিলে গ'লে।
অ অ। আৰু কোৱা?
আৰু তোমাক কি, কি পিঠা ভাল লাগে খাই?
হেল্ল'।
হেল্ল'?
অহ হেল্ল।
তোমাক কি পিঠা খাই ভাল লাগে, বেছি ভাল লাগে?
ভাপৰ পিঠা।
হেল্ল'!
হেল্লও
তোমাৰ।
হে?
মাত আহা নাই তোমাৰ।
এতিয়া গৈছে নে নাই মাত?
অঁহাই নাই। হেল্ল' হেল্ল'
অ অ। মই শুনি পাই আছোঁ বাৰু
হা?
মোৰ মাতটো গৈছে?
তোমাৰ নেটৱৰ্কে পোৱা নাই অ'
অ' নেটৱৰ্কে বহুত অসুবিধা বুজিছা নে?
এতিয়া অলপ-অলপ আহিছে আৰু।
অ' নহয় ন?
উম
শুনি পাইছা বুলো?
অলপ-অলপ আহিছে একদম শুনি পোৱা নাই আৰু
উম, এই নেটৱৰ্ককৰে বহুত আমাৰ এইখিনি কি সুধি আছিলা, পিঠা?
হয়।
বৰপিঠা তিল পিঠা
আৰু
আৰু নাৰিকল লাৰু
আৰু
ইমানেই ভাল আৰু বাকী এইবোৰ ভাল নহয় আৰু বাকী ধেই পিঠা আছে তুমি চবত লগা পিঠা আৰু
তোমাৰ চবকেটাৰ ভিতৰত কোনটো পিঠা ভাল লাগে।
পিঠাৰ ভিতৰত বৰপিঠা
অ
খাই পইছা
মই খাই পোৱা নাই এইটো পিঠা মই অকল তিল পিঠা বুলি কৈ তিল পিঠা খাই পাইছো
অ তিল পিঠা, পিঠা বোলে বহুত
হা
অ আহিবা বিহুত
অ'কে কণ্টেক্ট কৰিবা।
উম কৰিম বাৰু আহিবা।
উম পছে আজি বৰষুণ চৰষুণ দিচেনা।
নাই নাই দিয়া নাই বহুত গৰম অ আজি। তোমালোক দিছে
আমাৰ ফালে ৰাতিপুৱা দিছিলে এতিয়া দিয়া নাই মানে
অ না অ অ অ হ'ব বাৰু